অহ ক
এয়া এনেই আছো তই?
এয়া আছোঁ গতে ভাত পানী চাই মেলি আগফালে বহি আছোঁ
উম ময়ো সেই তেনেকে এনেই ভাত পানী খাই পেলাই অলপ ৰখি আছো মানে পুৰা হেৰি হৈ আছে যে গৰমতটো বহুত দি আছে সেইটো কাৰণে
অ', অ', ভাত পানী খালি তেতিয়া
ভাত পানী খালো বাৰু দেই ভাত চাত খালো পুৰা
উম,
উম ত খালি?
মই খালো, খালো বতৰ কেনেকুৱা চলি আছে এইফালে
বতৰ একদম বৰষুণ দিব ধৰিছে পৰা মানে বৰা বতৰ বেয়া হৈছে ত গৈছে কষত তাৰ পৰা বাহিৰতে ঘুৰি আছো যে দেখিছো তাৰ পৰা সেই বতৰ সতৰ পুৰা এনেকে মানে দা চাহ থৈ আহিছে বৰষুণ দিব চাগে দেই এতিয়া পিছবেলালে বা ৰাতি
উ, উ,
অঠনি কে আহ।
আমাৰ এইফালে পৰা বিজুলী মাৰি আছে পুৰা ধেৰকনী মাৰি আছে। বৰষুণটো আহিব দে ৰাতি পেলাই।
অ,
উম,
হেৰি তাৰপা আথানি মানে হেৰি ওলাইছিলে এইটো কি বুলি কয় আমাৰ এই ৰখি থাকো নে বস্তু ত লৈখো কৰিলো দেই, মানে হেৰি তাত পুৰা এনেকে আকাশত চৰা ওলাই আছিলে তৰাকেইটা ওলাই পেলাই সেই এইদতে দেখ দেখিলো মানে পুৰা একদম তৰাটা একদম চুইতকে গৈ পলৈ পোৱা নাইকিয়া গ'ল পুৰা একদম খংগে গৈছে মানে পাইছিলো সিহঁত ক্লাছ টেনত পঢ়ি এইটো ধুৰব তৰা নে কি বুলি কয় তাৰ পৰা সেইটোৰ ওপৰতো ক'বলৈ গ'লে সেইটো হেৰি মানে মানুহৰ মানুহ বিলাক কৈ যে কয় সেইটো যদি দেখিবলে কপাল লাগিব সেইটো দেখিলে হেৰি হয় কিবা। মনৰ আশা পূৰণ হয় হেৰিয়ত যি বিচাৰো আমি তাকে তেনেকে মানে কয় মানুহ বিলাকে। সেইটো এটা মানে ভান্ত ধাৰণা হয় মানুহে মানে ভাবি আহিছে যেনেকে আমি এতিয়া সৰুতে আমাক মা দেউতাহতে ক'লে যে এনেকে বুলি এতিকটো দেখিলে এনেকুৱা হয় বুলি আমি তেনেকে মানি লৈ পেলাই তেনেকে চলি অহা টা মানে এটা হেৰি কথা সেইটো। হয়টো মানে একদম হেৰি এনেই কোৱা কথাহে সটো একদম মিছাৰ কথা।
সেইটো এটা মানে এইটো এটা অন্ধবিশ্বাস মানুহে যোন টো আগৰ পৰা যাইছে এতিয়া আমাৰ ধৰি লও আমাৰ মাৰ দেউতাহতক তোমাৰ আমাৰ আজোৰ ককা তাহতে ক'লে বোলে এনেকুৱা তৰা এটা পাৰ হৈ যায় সেই তৰাটো ধুব তৰা বুলি কয় সেইটো পাৰ হৈ যাওঁতে। কিবা এটা মনৰ আশা কৰিলে সেইটো পূৰণ হয় এই তেনেকুৱাকে মানে এইটো টো ধৰি লোৱা ইটো, এইটো মানে এতিয়া আমাৰ এতিয়া আমাৰ আমাৰ সৰুৰ পৰা ডাঙ ডাঙৰ পৰা সৰুলে সেইটো মানে তেনেকে বাগৰি বাগৰি এতিয়া আমাৰ। ধৰি লও আমাৰ ককাহঁতে আমাৰ মাহঁতক ক'লে আমাৰ মাহঁতে আমাক ক'লে আমি এ আমাৰ ল'ৰা ছলী খিনিক ক'লো তেনেকে মানে এটা চলি উ কথা চলি চলি এইটো এটা হেৰিয় লিখা হৈ গৈছে এতিয়া মানুহৰ মানে অন্ধবিশ্বাস এটা হৈ গৈছে, যে এইটো তৰাটো গলেই এনে মানুহে মনৰ ইচ্ছা এটা যিটো মানে খুজিলে সেইটো পূৰণ হয়। সেই তেনেকুৱা এটা অন্ধবিশ্বাস চলি আছে
উম
তাৰ পৰা এয়া এইবিলাক এইটো হৈছে মানে ধ্ৰবত তৰাটো
উ
ধ্ৰুৱতৰাও নহয় হেইতো ধ্ৰুব তৰা বুলিও ক'ব নোৱাৰি মই আগতে পঢ়িবলৈ পোৱা মান তে এই তৰাবোৰ হৈছে আমাৰ গোটেই এ গেলেক্সিটোত থকা হেৰিবোৰ এইটো কি আছিলে গ্ৰহবোৰ যোনবোৰ আমি ইয়াৰ পৰা দেখি থাকো মানে এটা তৰা আকাৰে দেখো কাৰণ আমাৰ ইয়াৰ পৰা বহুত বহুত হাজাৰ হাজাৰ মিটাৰ মিলিমি মানে বহুত দূৰত আছে তৰাবোৰ সেইটো কাৰণে সেইটো কাৰণে আমি ইয়াৰ পৰা অকল তৰালখীয়াকৈ দেখোঁ যোনটো সূৰ্য পোহৰ পৰি পেলাই আমি জিলিকি থকা দেখোঁ তাৰে কিছুমানো নিজৰ পোহৰো আছে কিছুমানৰ তোৰ ধৰি ল এতিয়া চন্দ্ৰটো চন্দ্ৰটো এতিয়া নিজৰ পোহৰ নাই কিন্তু আমি সূৰ্য পোহৰ পৰি পেলাই তাৰ আধা অংশ এটা দেখি থাকো। তাৰ বাকী অংশতো সূৰ্য পোহৰ ন বাবে আমি সেই অংশটো নেদেখো
উম সেইটোৱে হা এতিয়া সেই তেনে গলে এতিয়া কাচি জোনটো দেখো তেনে মানুহে কৈ হাতে চাব নাপায় পইচা দি চাব লাগে আৰু পইচা আহে কিবা আহে সেইটো মানে তেনেকে কয় কিন্তু সেইটো মানে একদম চিনি আৰু কোৱা কথা কিন্তু সেইটো হেৰি নহয় তাৰ পৰা মানে হেৰি আমাৰ নামঘৰত মানে সেই শিকা আছে দেই সেইটো কি বুলি কয় খোল শিকাই আছে সটো খোলতটো এনেকে শিকাই আছে মানে চব কাৰনে ফ্ৰীকে শিকাইছে নামঘৰত শিকাই আছে নাম চত কে তটো মানে শিকিবগে লাগে কিয়নো এতিয়া প্ৰজন্ম হিচাপে আমি এতিয়া গোটেই গৈ পেলাই ভালকে শিকিবগে লাগে শিকি পেলাই সেইটো মানে পৰম্পৰাগত মানে এটা বস্তু হয় নয় এইটো মানে সংস্কৃতি হয় আমাৰ সংস্কৃতিটো আমাক বজাই ৰাখিব লাগ তে হ'লে আমি মানে সেইটো শিকিবগে লাগে সেইটোে আমাৰ মানে হেৰি শংকৰদেৱ মাধৱদেৱে তেতিয়া যুগৰ পৰা সেইবোৰ বৰগীত সৰ্গীত ৰচনা কৰিছে তেনেকে তেতিয়াৰ পৰা নামঘৰটোো তেতিয়া এয়বাৰ উৎপত্তি হৈছে তেতিয়াতো নামঘৰ হিচাপে নাছিলে তেতিয়াতো হিচাপে আছিলে প্ৰথমতেতো তেওঁলোকে পঢ়ি ৰ কাৰণে টোল হিচাপত তেনেকে টোলত গৈ পেলাই তেওঁ গুৰু ঘৰত থাকি তেনেকে পঢ়িব লাগিব তেনেকে নামঘৰটো হে হৈছেে আৰু নামঘৰলেও যাবলৈওতো এতিয়া নিজ নিৰ্দিষ্ট মানে সাজ পৰিধান কৰি যাবলগীয়া হয় যেনেকে বগা কাপোৰ পিন্ধ যাব লাগিব চুৰিয়া পিন্ধি যাব লাগিব গামোচা লৈ যাব লাগিব তেনেকুৱা মানে
অ এইবোৰ কি কি মানে এইবোৰ আগৰ পৰা চলি আছে শংকৰদেৱ মাধৱদেৱে আমাৰ এটা বৈষ্ণৱ ধৰ্ম কৰ্ম প্ৰচাৰ কৰি দিছিলে যে বৈষ্ণৱ ধৰ্মটো এনেকুৱা এনেকুৱা এনেকুৱা এনেকুৱা আছে শংকৰদেৱ মাধৱদেৱ আমাৰ এই বৈষ্ণৱ ধৰ্মৰ যোগেদি শ্ৰীকৃষ্ণৰ আৰু মাধৱদেৱেতো শিশু কালৰ কথা আৰু শংকৰদেৱে এইটো যৌৱন কালৰ কথা বিষয়ে আমাক মানে পঢ়িবলৈ দিছিলে। এতিয়া আমি তই যে কলি খোল চুল চিকা সেইটো মানে এতিয়া উ বহুত ভাল কাম কৰিছে এতিয়া আজি। আজিকালি ল'ৰা ছোৱালীবিলাকে কি হৈছে খুল তবলা তাৰ পৰাৰা নেগেৰা এই বস্তু বস্তুবোৰ মানে এই বস্তুবোৰ সিহতি শিকিবলৈ নোযোৱা হৈছে এতিয়া নামঘৰতে ফ্ৰীতে শিকোৱা হৈছে নামঘৰতে দেখুওৱা হৈছে যে আমি শিকাই দিছো সেইখিনি যদি শিকে তোৰ ধৰি ল এতিয়া নামঘৰত ভাওনা চাওনা পাতি থাকে তাত খোল চুল বজাব পাৰিব। খুল বজোৱা বদলি আজিকালি উম, বহুত জেগাত এইবিলাক এনেকুৱা হেৰি আছে যে এতিয়া কম্পিটিচন পাতে খোল বজোৱা ঢোল বজোৱাৰ পৰা ধৰি লোৱা এইবিলাক কম্পিটিশন আছে। আজিকালি ঢোল বজা ঢোল বজাবলে গৰু তো ধৰি লও এতিয়া ক'ৰবাত বিহু মেলা এখন পাতিছে তাত ঢোল বজোৱা মানুহে এটা লাগে ঢোল বজা মানুহ এটা গৈ ঢোল বজাই দিলে ঢোল বজাই ধুনীয়াকে ঢোল বজাই দিলে তেওঁ পইচা পালে সেইটো কাৰণে এইবিলাক বস্তু শিকি থ'ব লাগে ক'ৰবাত নাম পাৰ্টি পাতিছে নাম পাৰ্টিৰ কাৰণে নেগেৰা বজাবলৈ সেই তেনেকে মানে বস্তু বস্তুবোৰ শিকি থ'ব লাগে শিকি থলে এইবিলাক আগলে নিজৰে ভাল হ'ব তোৰ ধৰি লও এতিয়া যদি আজি এখন উম এশ এটা নাম পাতি নেগেৰা বজালি কাই মোক ভাল দেখি পেলাই আৰু এটাই। মা তেনেকে মানে গৈ পেলাই নি নিজৰ নিজৰে কিবা এটা ইনকামৰ পথ ওলাব এইবিলাক। কৰি থাকিলে।
আৰু এতিয়ানে সংস্কৃতিটো আমি মানে আগবঢ়াই নিব লাগে। উলি পিৰা আগবঢ়াই নিব লাগে এনেও নিব লাগে হা। সংস্কৃতত আমি সেইবিলাক আমি কৰিব লাগে আমি ঢোল বজোৱা বিহু চিহুৱোক। বিলাক যতে ত'তে ফাংচন পাতে বিহু ফাংচন এেনেকুৱা হ'বলৈ ধৰিছে আজিকালি আগৰতো গছৰ তলত বিহু হেৰি হুঁচৰি মাই হেৰি কয় আজিকালিতো মোৰ ষ্টেজত বিহু চিহু ষ্টেজত হয়। ষ্টেজত হয় আৰু আজিকালি মানে এইবিলাক হৈ গ'ল যে বিনা কাৰণত সেইবোৰ কোনেও নকৰে তাৰ কাৰণো পইচা ল'ব কিবা তেনেকুৱা নিচিনা কৰে। একচেল টোও হ'ব নালাগে আমি বিহুতটো কাটিব লাগে আমি পূৰা পইচা চইচ এইাবিলাকৰ ছিষ্টেম কৰিব নালাগে মানে গোটেই গোইদম পুৰা ফুৰিকে ধুনীয়াকে আমি চব ৰাইজে লগ খাই পেলাই আমি বিহু পাতিব লাগে আমাৰ সংস্কৃতিত। টো মানে বজাই ৰাখিব লাগে একচুৱেলি আমি ষ্টেজতো নহয় আমি উম মানে। গছৰ তলত বিহুতো সেই বিহুতটোহে আমি একচুৱেলি পাতিব লাগে সেইটোহে কৰিব লাগে আগৰ। আগৰ আগতে মানে সেই আগৰ দিনৰ সেইটো আজি। আকালি উঠি গৈছে উঠি গৈ পেলাই আজিকালি এ মানে পুৰা উম নতুন মানে হেৰি উলিয়াইছে। উলিয়াই পেলাই তেনেকে পুৰা অ' হেৰিয়ত বিলাক ষ্টেজলৈ আনিছে ষ্টেজত কৰে ষ্টেজত হেৰি কৰিব আৰু তাৰ প্ৰতিযোগিতা পাতিব প্ৰতিযোগ পতি তাক পুৰস্কাৰ দিব পইচা দিব আৰু তাৰ এটা ঢুলীয়াই বহুত টকা লৈ গুচি যায় বা। এটা উ তাল বজোৱা মানুহেই মানে বহুত টকা লৈ গুচি যায় তেনেকুৱা কৰে কিন্তু সেইটো মানে পইচাৰ ক্ষেত্ৰতহে সিহতি পইচাৰ ক্ষেত্ৰত শিকি থো যে পইচাৰ কাৰণে হেৰি কৰে একচুৱেলি আমি সেইটো কৰিব নালাগে আমি নিজৰ সংস্কৃতিটো বজাই ৰাখিব বজাই ৰাখিবলৈ আমি এইটো মানে মানে ভালকে কৰিব লাগে সেইটো কাম।
উ হয় হয় এতিয়া হেল্ল' অ এতিয়া মানে কি হৈছে আগতে আছিলে তোমাৰ আমাৰ বিহু আহি পেলাই তোৰ ঢোল বজোৱা কেইটাই ঢোল বজালে যাৰ যাৰ না যোনে যোনে নাচ। আচনি আছে সিহঁতি নাচিলে যোনে নাচিব নাজানে যি হ'লেও অকণমান এনেই। চাই থাকিলে আজিকালি কি হল ষ্টেজলে নি পেলাই এটা প্ৰতিযোগিতা কৈ। পেলালে বিহুৰ পৰা ধৰি লোৱা এইবিলাক
বিহু এ কৰিব লাগে যাৰ বাবে কি হ'ল প্ৰতিযোগিতাত অহাৰ লগে লগে পইচা পাতি আহি গ'ল পইচা পাতি অহাৰ লগে লগে মানে এতিয়া সেহেতি অকল নিজৰ
চালে এইটো বহুত ভাল থি বহুত ধুনীয়াকে নিলে নাচি পেলাই তাইহে যিহেতু সটো তাই জানি তাই প্ৰতিযোগিতাত ভাগ ললে প্ৰতিযোগিতাৰ পৰা পইচা পাতি প বা তেনেকুৱা হ কিন্তু আগ আগৰ বিহুটো কি আছিলে যে গছৰ তলত যদি নাচি থাকো কোনোবা এজনীয়ে বোলে বহুত ধুনীয়া বিহু নাহে তাই দহজনীক ইনে ফ্ৰীতে শিকাই দিব কিন্তু। আজিকালি যোনবোৰ কাহিনী আছে এতিয়াতো ষ্টেজত গৈ পেলাই যোন ধনীয়া বহুত। ভাল নান্স কৰিছে ব ধৰি লওক ভাল বিহু নাচ নাচিছে নাচাৰ পিছত। তেওঁৰ পৰা শিকিবলৈ গলে। পিছত আকৌ তেওঁ এটা ক'ৰ্চ দিয়াৰ আগতে টিউচন দিয়াৰ আগতে গৈ গৈ পেলাই সেইটো গৈ পেলাই হেৰি
সেইটোৱে আজিকালি সেইটোৱে আজিকালি এ বিহু শিকিবৰ কাৰণে বহুত টকা লাগে। লগ মানে বহুত পইচা লাগে আৰু আজিকালি যোনবিলাক আজি আগৰ দিনৰ আজিকালি। যোনবিলাক মানে পেপা ম'হৰ শিঙৰ পেপা সেইবিলাক পেপাটো কাঠেৰে বনাব দিছে বিভিন্ন ধৰণৰ তেনেকুৱা বস্তু দি পেলাই এ, বনাবলৈ ধৰিছে কিন্তু আগৰ দিনৰ যোনটো খাটি ম'ৰ পেঁপা হয় সেই পেঁপা আজিকালি তেনেকুৱা ধৰণৰটো পাবলে নাইকিয়া আৰু হৈছে আৰু সেইবিলাকে মানে আজিকালি মানে ভাল নাপায় আৰু আজিকালি যে ধোল যোনবোৰ হয় ঢোলৰ খোলাও ভাল নাপায় আৰু তাৰ ফলত মানে এইটো সে ঢোলৰ চাপৰ ভালকে নপঢ়ে তেনেকুৱা হয় মানে কিন্তু আজিকালি মানে প্ৰায়। প্ৰাইবিলাক তেনেকুৱা আছে মানে চব ডুপ্লিকেট বস্তু উলিয়াইছে মানে চব। চবেই আৰু একো ভাল বস্তু নুলিয়াই অকল মানে এতিয়া ঢোল খোলাটোকে চাবলৈ গ'লে একদম ভাল কাঠৰ ভাল হ'ব লাগে উম কাঠ টো পুৰা একদম টান হ'ব লাগে তাত মাৰি দিলে মাৰি কটকৈ প্ৰতং কথা তেনেকুৱা হ'ব লাগে কিন্তু সেইটো নহয় আৰু তাৰ যোনটো চাৱনী চাৱনীটো ভাল হ'ব ে আৰু সেইটো মানে আজিকালি এইবিলাক প্ৰায় নহয় আৰু প ম'হৰ শিঙৰ পেঁপাত সেইবোৰ গোটেই কাঠ দিব তাৰ পৰা তেনেকুৱা ধৰণৰ বস্তু কিবা ধৰণৰ বস্তু
হয়, হয়
তুলি পেলাই আৰু বনাই পেলাই মে মানে সিহতে ব্য়ৱসায় ক্ষেত্ৰত মানে কৰিবলৈ গৈ পেলাই সিহতি তেনেকুৱা ডুপ্লিকেটকে উলাই আহি কৰিছে মানে
আজিকালি চব মানে ব্যৱসায় ক্ষেত্ৰলৈ লৈ আহিছে মানুহে যে সংস্কৃতিটো নিজৰ সংস্কৃতিটো আগবঢ়াই নিয়াৰ পৰিৱৰ্তে তেওঁলোকে কি কৰিছে সেটো এটা ব্যৱসায় লৈ পৰিবৰ্ত ৱৰ্তন কৰি পেলাই যায় এতিয়া যদি নিজে সংস্কৃতিটো আমি যদি